হেল্ল' শুনছ'নে?
অ শুনি আছো
কি কৰি আছ?
এয়া ইনে আগফালে বহি আছো। তই?
মই এই কঁঠালখাই আছোঁ।
অ
তহঁত আছে নাই কঁঠাল?
আমাৰ নাই বাৱ আমাৰ পনা ঘৰতহে আছে কঠাল তই এটা দি থৈ যাবিহি চোন।
কঁঠাল টা।
কঠাল এটা দি থৈ যাবিহিচোন শৰণ মাৰি দিবি আগফালে ওলাই যাম।
অঁহ পাৰিলে দি দিমগে বাউ দে।
এ অ অঁহ। তাকে তাৰপা গ হেই এইটো বাকী খবৰ খাতি কচোন?
খবৰ খাতি ভালেই বাউ খালি দুদিন এইকেইদিন অকমান মানে ব্যস্ত হৈ আছো শুবলে মেলিবলে পোৱা নাই টোপনি খতি।
কি কিবা হে কামত নে কি?
এনেই কামতে তোৰ কম্পিউটাৰ কাম এটা কৰি আছিলো অ হেয়া- এই মাহঁতৰ অফিচয়।
অঁহ।
তাতে ব্যস্ততাটো বেছি হৈ গৈছিলে।
অ অ সেই অ অ। হেৰি নহয় তহঁতি সেইনাখন যে কিবা এটা কইম বুলি কৈছিলি সেইটোত কৰিছ নে কিনো?
অঁহ কই আছো সেইটো সেইটোত মানে তো কি তাত পৰীক্ষা এটা দিব লাগে যে এই‌ পৰীক্ষাটো দিলো।
অহ তাৰপা বাকী কিবা আহিছে নে কি কৰিবলে?
নাই কুঠাটোৱে ৰিজাল্ট ওলোৱা নাই কি হয় জানো পাই।
অ অ
তই পৰীক্ষাটো নিদিলি?
নাই দিয়া নাই দিয়া এতিয়াতো সময়ে নাই দিবলে হয় নে নহয়।
এতিয়া চাগে সময় নাই দেই।
এ মোৰ দিবলে মন ন গ'লেও।
অ ঠিকে আছে তই এইটো চাকই কৰি আছ যেতিয়া এইটোয়ে হৈ যাব বাউ।
সেটোৱে উ
তাৰপিছত অ তাকে ইটোৰ পিছত সিটোকে ওলাই থাকিলে ভাল আউ এতিয়া আকৌ তো ওলাবই নহয় কাইলৰ পা আকৌ।
কা তাকেহে কাইলৈৰ পৰা আকৌ কিবা ওলাব বুলি মইও শুনিছো। তাৰপৰা তই হেৰি- কে ৰমযে আকৌ তই কিবা দিছিলি নিকি মানে এনেকে যে খুজিছিলে যে ফোন নাম্বাৰ কিবা কিবি?
অঁহ মই তে তাৰপিছত দিছিলো তো মানে যোনে জোনে পৰীক্ষাটো দিলা সিহঁতৰ ফোন নাম্বাৰ খোজিছিলে মই যেনেবা প দিলো আউ।
অ।
অঁহ তাৰপিছতে তোৰ ৰিজাল্টটো আহিলে জনাম বুলি কৈছে। এতিয়ালেকে তোৰ ৰিজালেই দিয়া নাই নহয় কি হয় জানো পাই।
অ অ অ।
অঁহ সেইটো চাকইও এনেই বেয়া নহয় আউ
সেইটোৱে এনো মই বিশ্বাস মোৰো সেইটোৱেই কিন্তু মোৰ বিশ্বাস কৰিবলে মানে মন নগ'লে চুনুবা।
অ অ এ ভালেই টোৰ যদি মনটোৱে যদি কোৱা নাই কামটো কৰিবলে তেতিয়া হ'লে তই কৰিবও নালাগে।
উম সেইটো হয় বাউ।
মই তোক সেইদিনাখনত ফোন কৰিছিলো নহয় সেইদিনাখন কিন্তু তই তেনেকে ক'লত আউ জোৰ নকৰিলোঁ যেনিবা।
অ', সেইটোৱে। এ মানে কি হয় গ'ম পাৱ নে নাই, মানে এনেকুৱা হয় তোৰ যদি কিছু কিবা কাম এটা যদি তোৰ যদি বিশ্বাস নাথাকে নহয় তোক কৰিবলৈ মানে নিজে যোনে হাজাৰ বাৰ ক'লেও মানে মন নাযায় হয় নে নহয় চাবিচোন।
অ', সেইটোয়ে মন নোযা হয় আৰু তোৰ কৰিলেও শান্তি নালাগে যে।
অ'।
আৰু তোৰ এ সেই কামটো মানে তোৰ আমি এতিয়া যোনটো চাকৰি কৰি আছো, এইটোতকে মানে অলপমান কামোৰ টাইপৰ, মই পালো মানে।
অ'।
তাত তোৰ বেছি দেৰি কাম কৰি থাকিব লাগে আৰু আধাতে যদি কামটো এৰি পেলাই গুচি যাওঁ বা ধৰি লও কিবা অসুবিধা এটা হ'ল হা কামটো আধাতে ৰৈ গ'ল।
অ', অ', অ'।
মই যে আধা সময় যে কাম কৰিছিলো, সেই সময় কোনো মানে নধ হিচাপত নাধৰে মানে।
অ', অ', হয়নি?
তাকে, হেৰি নহয় তই যে মোক এতিয়া যে সুধিছিলি কালি হেৰিটো যে সুধি থৈছিলি যে, তই দেই চাইছিলি নেকি?
চাইছিলো।
অ', মই কিন্তু চাবলৈ নাপালো আকৌ মানে কি লগাইছিলে।
অ'। মই
অ', অ'। কি, কি কৈছ কি কৈছ?
মই মানে তোৰ কালি কবালৈ গৈ আছিলো, ৰ'দেই অ', বিয়া এখন খাবলৈ গৈ আছিলো। তাৰপিছতে মোৰ লগৰটোৱে স্কুটি চলাই গৈ আছে, মই মোবাইলটো চাই চাই গৈ আছিলো। তেতিয়া মানে মই চাইছো বোলো মই কি হ'ল আৰু এই ভাগৰ, এই কেতিয়া পা এনেকে লগাব ল'লে? মানে
উম।
সেইটো মানে তোৰ হেৰি ন', ৰাজহুৱা কৰা কথা নহয়তো।
সেইটো হয় বাৰু।
উম, তাৰপিছত মোৰ আকৌ কাৰণে বোলো সুধিব লাগিব, তাৰপৰা পাহৰি আছিলো, মইতো এতিয়া সেইকাৰণে ফোন কৰোতে সুধিছো।
উম, মই লগোৱা নাছিলো মানে সেইটো।
অ', মই গ'ম পাইছো তই যে নাই লগোৱা।
কিবা কাজিয়া হ'ল, কাজিয়া হৈ লৈ মেলি, আজিকালি মানে সেইটোৱে হয় কাজিয়া হয় নহয় তাৰপিছত মানে তোৰ এ মোক মোক একো কৰিব নোৱাৰি মানে সেইবোৰকে কৰিব ল'লে। অ', সেইটো কাৰণে মই গাত পাতি নাথাকো কথা।
এ একো নাই বাৰু দে তোৰ মানে ইমান কেচ নাই বাৰু সেইবোৰ কথা। বাকী মা হত আছে নাই?
আছে আছে, এতিয়া সেই আগফালে মইয়ো বহি আছো, মাহঁতো বহি আছে।
অ', তাৰপৰা হেৰি কচোন, এইটো কি বুলি কয় তই যে কলি বৰবৌক অপাৰচন কৰিবলৈ নিছে, কি হৈছে?
অ', আমাৰ এই হেৰি হ'ল, এই কেইদিনমান মানে তোৰ গা বেয়া হৈ আছিলে। একো নে খাই নেমেলে মানে এনেকে।
অ।
তাৰপিছত হেৰি, তাৰপৰা পেটৰ বাওঁ চাইড নে সো চাইডতো জানো দুদিনমান বেছিকে বিষালে। কেতিয়াবা মই যোনদিনাখন যে হেৰিয়ৰ পৰা যে আহিছিলো লখিমপুৰৰ পৰা, সেইদিনাখন মানে মই ঘৰত আহি ৰ'ব নাপালোৱে। উম হেৰি আহিলে পেহাহত আহিলে, পেহাই কেতিয়াবা হেৰিয়লে লৈ গ'ল, আদৰ্শলে লৈ গ'ল।
অঁ।
তাৰপৰা তাৰ আগতো ঢল পুৱাতে নিলে, তোমাৰ মানে সেই
আমাৰ পিছদিনা পিছদিনাখন তাৰ পৰা ক অ
মই আকৌ তোৰ মই আৰু মা কেইদিনমানৰ আগতে গৈছিলো খবৰ ল'বলৈ
অ
সেইদিনাখনতো ধুনীয়া হৈ আছে দেখোন মানুহজনী মাত বোলো কৰিছে ভালকে কথাও পাতিছে। তাৰপিছত আমাৰ দেউতাৰ কথাও সুধিছে কি হৈছে তাৰপৰা খোৱা-বোৱা ভালকে কৰে নে নাই এইবোৰ
অ তাৰপিছত সেই সেইদিনাখন মাজত এটা দিন ৰাখি তাৰ পিছদিনাখন সেৰিয়লে নিলে কেটেলালৈ নিলে নি মেলি আল্ট্ৰাজান কিবা-কিবি কৰাই কৰিলে নেকি তাৰ পৰা এইবোৰ হেৰি ওলালে পাথৰ ওলালে তাৰ পৰা ফেটি লিভাৰ নেকি কি তাৰ পৰা এইবোৰ কিবা-কিবি ওলালে ওলালে মেলি তাৰপিছত হেই আজি অপাৰেশ্যন কৰিবলৈ নিলে
ক'ত কৰিবলৈ নিছে
হৌমাৰ পিজত
অ খৰচ অলপ পৰিব পাৰে।
এটা পৰিব তাৰ পৰা হেৰি হ'ল আজি ডক্তৰে নকওঁ বুলি ক'লে মানুহজনী অকমান দুৰ্বল হৈ আছে যে।
অ এতিয়া চাগে কিবা চাগে খোৱা বোৱাৰ কথা কৈছে চাগে ন খবৰ ল'বৰ কাৰণে
অ অ অ তাৰ পৰা সেইবোৰ হেই তাতে মই অপজাৰ্ভেশ্বনত ৰাখিম বুলি ক'লে
অঁ
তাৰ পৰা সেইটো কাৰণে এতিয়া ন'কৰে দুদিন এ দুদিন নে এদিন ৰ'বলে দিছে ডক্ত তৰে মানে চাই লয় তাতে
অ তাৰ পৰা বৰ্তা আছে নে কি লগত
উম উম এ
বৰ্তা আছে নে কি লগত?
নহয় নহয় হেৰি আছে এ জোঁৱায়েক আছে আৰু হেৰি নাতিনীয়েক দুজনী আছে।
অ অ এ এনেই মানুহ গৰাকী আকৌ বাহিৰৰ পৰা দেখাত ভাল হৈ আছে আকৌ দেই সেইদিনাখন মানে আমি কথা পাতোটে মানে ধুনীয়াকে মাত-বোল কৰিছে তাৰ পৰা মোক চিনিও পাইছে আকৌ তোৰ এ চব ভাল দেখোন এনেই দেখাত
মানুহজনী চব ভাল চোন হেৰি সেইটো কি বুলি কয় অ মানে দে দেখাত বাহিৰে চব ভাল মুখে মুখৰ কথাই ভাল হেৰি বেয়া শুনিবি নে কিয়ে শুনিবি চবৰে ভাল আছিলে। অকল মানজনী মানে ভিতৰত বেয়া বাহিৰটো ঠিকেই।
অ' তাকে পাই।
সেইটোৱে, তাৰপা সেই আ হেৰি এতিয়া নিলে জানো কি কয়।
উম অকলশৰীয়া মানুহ তাতে।
উম, যেনেকে হেৰি এইটো কি বুলি কয় বাবা অকলে হ'ল আৰু যেনিবা।
উম, বৰ্তাটোৰ বহুত কষ্ট হৈছে। সেইদিনাখন মানে গৈ পেলাই গম পাইছো আৰু চব নিজে ৰন্ধা-বঢ়াৰ পৰা ধৰি আকৌ গোটেইখিনি নিজে কৰিব লাগে যে।
অ' এতিয়া হেৰি আক' মানে বৌক মানে খোৱা বোৱাটো হেৰি মুখৰ আগতে দিব লাগে যে বাবা ভাগৰ বহুত কষ্ট হ'য় এতিয়া।
তাকে বা মানে কি ববই এতিয়া খোজ কাঢ়িব নোৱাৰে নি?
নোৱাৰে নোৱাৰে তোন।
অ' ইনেই হৈছিলে কি প্ৰথমতে?
হৈছিলে মানে আমাৰ এই ব, মই জনা মানে যেতিয়াৰ পৰা মই জনা বুজা হৈছো। তেতিয়াৰ পৰাই মানে বৌ ভৰি বিষ, কিবা বিষ মানে ক'বাত পৰিলে ভৰি হাত ভাগিলে হয়, তেনেকুৱাই মানে চব ভগাই বৌ ভাগ। তাৰপিছত এতিয়া মানে অ' খোজকাঢ়িব পাৰে ধৰি ল'। হেৰি লৈ পেং লৈ খোজকাঢ়িব পাৰে মানে অকণমান লাহে লাহে এনেকে খোজ কেহী আহি থাকিব পাৰে।
অ'
তাৰপিছত সেইয়া কয়। আজি বোলে বিষ, কালি বোলে বিষ। মানে অকল বিষ বিষ বিষেই আ গোটেই গা চা বোৰ। হেল্ল' শুনিছ নাই। হেল্ল'